অ আছুয়ে।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
আহ কি খবৰ তোমাৰ?
আছো দিয়া তোমাৰ কোৱা?
মোৰো আছে চলি আছে আৰু কবাকে। তুমি এনেতো বিহুতো আহিল ন তুমি বিহুত ক'বাত যাবা নেকি? ফুৰিবলৈ মাহিহঁতৰ ঘৰত বা মামাাহঁতৰ ঘৰত যাবা নেকি?
নাযাও ক'তো বিহুত ঘৰতে থাকিম।
নোজোৱা?
তোমাৰ কি প্লেন?
মোৰ এনে বিশেষ কোনো প্লেন নাই। এনেই তুমি ক'ব পাৰিবা নেকি এই আমাৰ যিটো ৰঙালী বিহুটো চলি আছে
উম।
এইটো কিহৰ বাবে পালন কৰা হয় ন?
ৰঙালী বিহুটো অসমীয়া নৱবৰ্ষৰ দৰে, কৃষিভিত্তি উৎসৱ এটা। খেতিৰ আৰম্ভণিৰ সময়ত যিবোৰ প্ৰাকৃতি তিৰ, প্ৰকৃত খেতি আৰম্ভ কৰাৰ আগতে মানে প্ৰকৃতিক আদৰি লয়। আৰু নতুন বছৰক স্বাগতম জনাইম। ভাল শস্যৰ কামনা কৰে, সেইবাবে বিহু পালন কৰে। ইয়াত বহাগ বিহু, বহাগ বিহুৰ ৰঙালী বিহু বহাগ বিহু একেই ৰঙালী বিহুকে বহাগ বিহু বুলি কয়।
আৰু এইটো বিহু কেতিয়াৰ পৰা কেতিয়ালৈকে চলেনো এইটো সাধাৰণতে?
সাধাৰণতে এনেই চব টাইমটো এইটো আমাৰ বহাগ মাহত হয়, চ'ত মাহৰ শেষৰ ফালে আৰু বহাগ মাহৰ আগৰ ফালে আৰু ইংৰাজীত ক'ব গলে চৈধ্য এপ্ৰিলৰ পৰা সাতদিন চলে। প্ৰথম দিনটো গৰু বিহু পিছত দ্বিতীয় দিনটো মানুহ বিহু, তাৰপিছত গোঁসাই বিহু সাত বিহু, চেনেহী বিহু, মেলা বিহু আৰু শেষত চেৰা বিহু, আজিকালি গোটেই এপ্ৰিল মাহটোকে বিহু মাহ বুলি ধৰা হয়।
এই ৰংঙালী বিহুতোক বহাগ বিহু কোৱা হয় কাৰণ এইটো বহাগ ম মাহত হোৱা বাবে ন?
অঁ।
আচ্ছা আৰু এইটো সাত দিনলৈকে চলে যি প্ৰথম দিনা যিটো ক'লা তুমি গ গৰু বিহু এই গৰু বিহু তাত কলেতো কিনো মানে মানেটো কি এইটো কি হয়, গৰুৰ দৰে কিবা ৰিলেটেড শ শব্দ শুনা পাই আছো ইয়াতে।
গৰুৰ লগতে হয়। খেতিয়কে যে কৃষিৰ ক্ষেত্ৰত গৰুক ব্যৱহাৰ কৰে ন, সেইকাৰণে গৰুক সন্মান দিয়ে।
গৰুটোক অলপ ভালদৰে গা ধুৱাই খাবলৈ দিয়ে, মা হালধিৰে নোৱাই লাও বেঙেনাৰে কোবাই বিশ্বাস কৰা হয় যে গৰু বেমাৰ আজাৰ দূৰ হয়, গৰুটো সদায় সকলো সময়তে কৃষকৰ লগত থাকে, হাল বোৱাত সহায় কৰে।
এই কাৰণে গ গধূলি নতুন পঘাৰে গোহালি হ জুৱা হয় গৰুটোক ৰখা হয় ভালদৰে, গা ধুৱা হয় এইটোৱে আৰু বেছি তাৎপৰ্য নাই।
মানে গৰুটোক মেইনকে আৰু সন্মান দিয়া বাবে আমাৰ ইমান কামত অহাৰ বাবে ন?
সন্মান দিয়ে যাতে আমাৰ কামত আহে কাৰণ আমাৰ কাৰণে কৰি থাকে ন খেতিয়কে কৃষিৰ কাৰণেও কৰি থাকে এই কাৰণেই সন্মান দিয়া হয় আৰু।
আৰু তুমি কি কৈছিলা যেনে দি দি দ্বিতীয় দিনাতো মানুহ বিহু হয় ন? এই মানুহ বিহু কেনেকৈ কি পালন কৰা হয় মানে, মানুহ কি কৰে মানে ইয়াতে?
মানুহ বিহু একেই। মানুহবোৰে সি সিদিনা গা ধোৱে, নতুন কাপোৰ পিন্ধে পিছত ডাঙৰক সেৱা কৰে গামোচাৰে আশীৰ্বাদ লয়, পিছত ঘৰে ঘৰে দুন ঘৰে ঘৰে পিঠা, জলপান বনাই খুৱাই সেইবোৰ, আৰু কুটুমবোৰ ঘৰলৈ যায় সকলোৰে ঘৰত যায় বন্ধু বান্ধৱৰ লগত ফুৰিবলৈ যায়। বিহু এটা উৎসৱ আৰু সকলোৱে মিলি একেলগে, পালন কৰে কোনোবাৰ লগত আলোচনা কৰে, অসমৰ প্ৰাণৰ উৎসৱ এইটো এটা সকলোৱে একলগত মিলি এটা সপোনৰে ভালদৰে উৎসৱটো পালন কৰে।
অহঁ তাতেও চাগে কিবা বিহু গীতো গোৱা হয় ন? আচ্ছা। এ তাতে যি‌ গীত আৰু নৃত্য যি কৰা হয় তাৰে কিবা বিশেষত্ব আছে নেকি? তুমি যে কলা বিশেষত্ব আছে কি কি হয় ন এ তাতে?
বিশেষত্ব বুলিলে সিমান একো নাজানো মই কিন্তু সেইটো এটা মুখে মুখে চলি অহা লোকগীত আৰু সকলোৰে মুখত শুনা যায় আৰু বিহু নাচত বিহু নাচে সকলোৱে বিহু নাচে এই ডেকা গাভৰু সকলে একেলগত নাচে। পিছত লৰা হাত। ভৰি চঞ্চল গতি আৰু ছোৱালী কঁকাল ভঙা নাচ ইয়াৰ মূল আৰু সকলোৱে নাচে একেলগত থাকে। পিছত পেঁপা বজায় ঢোল বজায় গগনা বজায় বাদ্য আদিবোৰ বাদ্যযন্ত্ৰ। বজাই ইহঁতে
বিহু পালন কৰে। এটা বিহু গীতত ক'ব গ'লে এটা যৌৱন প্ৰেম আৰু প্ৰকৃতি আৰু কৃষিৰ কথা আছে আৰু কৃষিৰ ক্ষেত্ৰ সকলোৱে পালন কৰে সেইকাৰণে বিহু পালন কৰে আৰু
আচ্ছা মানে মেইন সন্মান দিয়া বাবে আৰু মনটো উৎফুল্লিত ৰখা বাবে ন য ফাৰ্ষ্ট তপাই যাতে আমি কামবোৰ আমাৰ যিবিলাক কাম আছে দৈনন্দিন কামতো আমি ব্যস্ত হৈ যাম সেইকাৰণে বছৰৰ
এই কাৰণেই পালন কৰা হয়।
হয়
অ
হুঁচৰি তাতে কিবা বিহুত গামোচা বোৰো দিয়া হৈ থাকে। মানুহ মানুহে মানুহক
অ গ মা গামোচা দিয়ে
আৰু তাতে গামোচাটো, সন্মানো দিয় সেইটোৱে আচ্ছা মই ভাবিছোতো আৰু কিয় বা দিয়ে মানে সবকে দেখা পাওঁ মানে মই যেন এজনে জনক মানে গামোচা দিয়ে আৰু আৰু তাতে মেইন আচ্ছা দইতো গম পাইছো আৰু তুমি তাতে ক'ব পাৰিবা নেকি যাতে যি খাদ্য বোৰ যি খোৱা যি হয় তাতে মেনি কি কি খাদ্য খোৱা হয় আৰু মেইনলি যাতে এই বিহুৰ দিনা?
খাদ্য বুজিলে পিঠা, লাৰু, বহু ধৰনৰ পিঠা বহু ধৰনৰ লাৰু বনাই চিৰা বনাই সান্দহ বনাই দৈ গুৰ অকল মিঠা মিঠা সকলোৱে মিঠা মিঠা খাই ভাল পায় আৰু তিল পিঠা, ঘিলা পিঠা, নাৰিক কল লাডো আদি বনাই সকলোৱে বনাই। লগত খাই ওচৰে পাজৰে বিলাই দিয়ে। আৰু বিভিন্ন ধৰণৰ শাক পাচলি এই বিহুতটো খোৱা মেইন সকলোৱে সকলে খাব শাক পাচলি মাছ মাংস আঞ্জাও ৰান্ধে এনেকে ক আৰু সকলোৱে খাই আনন্দ উল্লাসেৰে বিহুটো পালন কৰে আৰু
আমাৰ এনে অসমত বিহু কেই প্ৰকাৰৰ নো?
অসমততটো বিহু তিনিটা ৰঙালী বিহু এটা কাতি বিহু আৰু এটা মাঘ বিহু
কাতি বিহুত কি কৰে যোন ৰং ৰংগালী বিহুত এবাৰ গম পালো কাতি বিহুত কি কৰে নো?
কাতি বিহুততো তোমাৰ কাতি বিহুতো কঙালী বিহু বোলে সেইদিনা মানে কি কৰে ধান পথাৰত চাকি জ্বলাই পোক পৰুৱা খেদোৱা হয় ইয়াতে আৰু ধান বোৰ শেষ হৈ নাযায় আৰু মাঘ বিহু মাঘ মও খোৱা লোৱা আৰু মেজি জ্বলাই হা?
তাতে মানে শস্যটো ভালদৰে উৎপাদন হোৱা বাবে
আহ হালদাৰটা যাতে উৎপাদন হয়। গোটেই বছৰ জুৰি যাতে ভালদৰে ওলাব পাৰে।
আচ্ছা আৰু তুমি তিনি নম্বৰ বিহুতো কি বুলি ক'লা এইটো
সেইটো মাঘ বিহু
আৰু এইটো কোনটো মাহত পালন কৰা হয়?
মাঘ বিহুতো এই তোমাৰ মাঘ মাহত। এইটো তোমাৰ এই ভেলাঘৰ ভেলাঘৰ পুৰাই সকলোৱে সেইটো খোৱা লোৱা আৰু সকলোৱে খায়। ভালদৰে আহাৰ আঞ্জা বনাই সকলোৱে মিলি মিলি খায়
আ আৰু টো মানে কি তোমাৰ আ ৰংগালী বিহু দৰে নেকি এইটো
অ প্ৰায়ভাগ ৰঙালী বিহুত দৰে অকল ৰঙালী বিহুতো সাত দিন পালন কৰা হয় ভোগালী বিহুতো এক দিনেই
আচ্ছা গম পালোঁ দিয়াচোন। আৰু এই বিহু মন্ত্ৰৰ আগদিনা তো এইটো কিবা দেখা পাইছিলো কিবা ভেলাঘৰ নে? এইটোক কিবা জ্বলাই আৰু কি বুলি কয় এইটো ভেলা কৰে ন এইটো আৰু কোনটো বিহুৰ আগদিনা হয় এইটো,
এইটো মাঘ বিহু আগদিনা মাঘ বিহু মাঘ বিহু আগদিনা ভেলাঘৰ জ্বলাই।
আচ্ছা তাৰ তাক কি বুলি কয় ন দিনটো কিবা নাম কিবা আছিল? উৰো
উৰুকা উৰুকা বুলি কয় বিহু এই বিহুৰ আগদিনা উৰুকা বুলি কয়।
আচ্ছা তাতে মানে কিয় কৰা হয় এইটো
এইটো মানে সেৱা জনোৱা হয় আৰু যাতে সকলোৱে ঠাণ্ডা দিনত হয় ন সকলোৱে যাতে গৰম থাকে। ময়ো সিমান ভালকৈ নাজানো।
তেনেকুৱাই আৰু কিবা ভগৱানত সেৱা দিয়া হয় সেৱা দিয়াৰ কাৰণে
আৰু কিহেদি বনাই এইটো?
এইটো তোমাৰ খেৰ কলপাত ভিতৰত আৰু বাঁহ থাকে বহুত বস্তু থাকে। সেইটোৰ ভিতৰত আৰু এতিয়া বোমা দিয়ে যাতে ফুতে সকলোৱে আনন্দ পায়।
এদিয়ে বনায় ডাঙৰকৈ বনায় কোনোবাই ডাঙৰকৈ বনাই কোনোবাই অলপ সৰুকৈ বনায়।
পিছত জ্বলোৱাৰ পিছত সকলোৱে মিলি একলগত জ্বলাই, জ্বলোৱাৰ পিছত সকলোৱে প্ৰসাদ লয়।
আচ্ছা, মানে ভগৱানক সেৱা জনাই নে কক কাক সেৱা জনাই?
ভগৱানক সেৱা জনাই।
আচ্ছা, তাতে তাতে যি কিবা নামঘৰ নামঘৰতো কিবা কৰে নেকি? শুনা পাইছিলো মই।
নামঘৰটো কিবা পঢ়ে চাগে মই সিমান নাজানো, সিমান এটা সোমোৱা নাই মই ভিতৰত। সিমান নাজানো মই, মই অকল ওপৰে ওপৰে জানো।
মই এনে শুনা পাইছিলো আৰু কিবা নামঘৰ কিবা কৰে বুলি, কিবা প্ৰাৰ্থনা নাম কীৰ্তন কৰে নেকি?
কৰে চাগে, আগত কৰিব পাৰে ভগৱান সেৱা জনাই সেইকাৰণে নাম কীৰ্তন কৰিব পাৰে।
আৰু তাতে চাকি যি জ্বলাই চাকি ক'ত কত' জ্বলাই কাতি বিহু দিনা?
সেই খেতি পথাৰত জ্বলাই, পিছত তোমাৰ যদি সেই থাকে য'ত ৰাখে গদাউন গদাউন তাতে। ঘৰ বিলাকত, ঘৰৰ আগত, ৰাস্তাত জ্বলাই আৰু খেতি পথাৰত বেছিকৈ জ্বলা কাৰণ পোক- পৰুৱা বোলে খাই পেলাই ন ধানবোৰ গজাৰ পিছত। পিচত সেইকল নাপাব সেইকাৰণে খেতিপথাৰত বেছিকৈ জ্বলায়।
আৰু এটা চাগে খোৱা বোৱাবোৰ চাগে বৰ টেষ্টি হ'ব চাগে?
অ।
অ দিয়াচোন তোৰ, তুমি গেলি ক'বাচোন মোক জনাবাচোন, একেলগে যাম ফুৰি আহিম। কেতিয়াবা বিহু দিনা।
ঠিক আছে, উম কম দিয়াটো।
দিয়া ঠিক আছে, জনাবা হা।